ত আমাৰ বিলাম দিছ ধৱান জান নাই
ভাই এনেকুৱা প্ৰব্লেম দি আছে নহয় প্ৰথম কথা মোৰ মোবাইলডাল ইমান শ্ল' এল পচাকে নহয়েই
আজিকালি মোৰ হেং মাৰিব লৈছে ফোনটো মই ভালকে অলপ ৰিচট কৰিব লাগিব
মোৰ বাৰু হেং নামাৰে কিন্তু শ্ল' বহুত শ্ল' এতিয়া মানে এইটো এপ খো অপেন হাউটে ইমান সময় লাগিছে
এই মই মই তোৰ কলটো ৰিচিভ কৰিছোঁ নহয় এতিয়া ইয়াৰ আগৰবাৰ ত ৰিচিপ টো অলা নাইকিয়া হৈ গ'ল ন ক অ কত গ'ল কলটো মই বিচাৰি ফুৰিছো
চমি থ হৈ গ'ল
উম চামি থ হৈ গ'ল এতিয়া কিন্তু পাৰিলো কেনেকে পাৰিলো
অলৰেডি ফ'ৰ টাইমছ হল জানো
হৈ গ'ল ফৰ টাইম
এই তিনিবাৰহে হৈছে নেকি
না ফৰ টাইমচ হৈ গ'ল মই নিজে কাউণ্ট কৰিছো সেইটো আমাৰ ফাইভ টাইম অ পাৰিছো কৰিতা কিনো যায় উ
ইমান ভাঙৰ লাগিছে যে এটা ভৰি পেলাই ইমান বি খাইছে
ভৰি বিষ যে তেওঁ কেলছিয়াম দেফিছেঞ্চি আছে যে একদম কিবা এ মোৰো সৰু পৰা একদম অকণমান খোজকাাঢ়িলে মানে এনেকা ভৰি বিষাব মানে ভৰি বিষত থাকিব নোৱাৰো
মোৰ দে মোৰ যিমানো বিষ হ'ল তেতিয়াও মইচানে এইবোৰ খোজকাঢ়া জাপ-চাপ মাৰা খেলা চেলা সেইবোৰ তেতিয়াও মনে নবলা নিচিনাকে জানো
আগতে ইমান খেলিছিলো কৰিছিলো দৌৰি কৰি ফুৰিছিলো ইমান ধৰ নিজে এক্টিভ আছিলো চব কামতে কৰিব পাৰিছিল আজিকালি পেটডাল ইমান হেৰি হৈ গ'ল একো কৰিব নোৱাৰা হলো
মোৰো পেটডাল গেৰো গেঠোকে ওলাইছে দেই জিম চিম ল'বি গম পাইছ মইয়ো লম তেতিয়া
জিম চিম ল'ব লাগিব নিজকে ফিট কৰিব লাগিব হে এবাৰেই কলেজ সেইবিলাক ধুই ল টাইম চাইম মিলাই লৈ পেলাই কৰিব লাগিব
উ দাদা কম্পিউটাৰ ক্লাছো মই ল'ব লাগিব অলপ এডভানস ক ল লবি ল যদি কবি একেলগে ল'ম তেতিয়া
কম্পিউটাৰ ক্লাছ মই লব লাগিব কাৰণ মই ভাৱিয়ে থৈছিলো কম্পিউটাৰ লব লাগিব বুলি
ব সেইটো কি কয় ৰ আৰু এটা কিবা অ চুইমিং লব পাৰো ময়ো চুইমিং লম আগষ্টৰ পৰা
ক'ত আমাৰ ইয়াতে ক'ত আছেনো চুইমিং
এ ৰ ই শিকাইছে আছ বহুত জেগাত আছেতো মই তাতে লম।
মই নাজানো নহয় ক'ত চুইমিং আছে। তই কিন্তু চুইমিং টো শিকিব পাৰিলে ভাল নিজৰে এটা চেফটি কেতিয়াবা বোলে ক'বাত পৰিছ
অ এইটো এতিয়া চাহ পৰি চৰি গলেতো সেইটোতো চেফ্টিৰ কাৰণটো লাগেই লাগেই এতিয়া ধৰক তই কৰবাত বাহিৰত ফুৰিবলৈ গৈছ। তেতিয়া তই এইটো এন্জয় কৰিব নোৱাৰিবি না পানীত
পানীতো ৰ ইয়েচ এনয‌ই। কৰিব নোৱাৰি না মানুহে এইটো শিকিব লাগে আৰু। আৰু মানুহে এনেও এনেও যে বেচিক চাৰ্ভাইভেল খিনি যে শিকি ল'ব লাগে দেই
মই তোক ইয়াক সুধি পেলাই কম লগো মই জেগাটো মানে পাহৰি থাকিলো টাউনতে ক'বাত আছে মোৰ লোৱাৰ কথা আছে যে এনেতো তোৰ এইটো মাহটো খতম হবলেই হ'ল না। তাৰপিছতো জুলাই মাহত ত আমাৰ এডমিচন চেডমিচন সেইবোৰ মানে বস্তু চস্তু কিনোতে যাব না তাৰপিছত তোৰ মানে তোৰ কি হয় তোৰ ৰ কিমান গৈছিলে এডমিচনতো তোৰ টুৱেন্টি ফাইভ হাইড্ৰেট হয় আৰু সেইটোদি মানে মাহ ৰেটতো চলি যায় মানথলি ফিচ দিব নালাগে আৰু তই আগষ্ট, ছেপ্তেম্বৰ, অক্টোবৰ টুৱেন্টি ফাইভ হাইড্ৰেটটো ভাল আছে
অঁ সেইটোতো ভালেই যদি তিনি মাহটো টুৱেন্টি ফাইভ হাণ্ড্ৰেডেটেদিয়ে হৈ যায়
অ তাৰ পিছত আকৌ নেক্সট ইয়াৰো এপ্ৰিল মাহত লৈ ল'ম আগত টুৱেন্টি অ টুৱেন্টি তেতিয়া নালাগিব চাগে টুৱেন্টি ফাইভ হান্ডেট দিব লাগিব না নালাগে লাগিব চাগে ত ঠিকে আছে তেতিয়া যদি টুৱেন্টি ফাইভ হান্ডেট দিব পেলাই যদি এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্তেম্বৰ অক্টোবৰ সাত মাহ তেতিয়া
অ সাত মাহ যদি তেনেকে অকল টুৱেণ্টি ফাইভ হাড্ৰেদ দিয়ে হৈ যায় তেনেহ'লে এইটো আমাৰ লাভ আছে পিছত গৈ পেলাই আকৌ ধৰ হেৰি কৰি পেলাই কৰিব লাগিব
উম মই ভাৱিছো মইতো ছুইম চোটযোৰ অৰ্ডাৰ দিম বুলি ভাৱিছো
দি দে দি দে কৰি ল এনেও কৰিব লাগে তেনেও শিকিব লাগে চব
ত তোৰ লঅ যদি কবি
গপুৰ গৈছিলোঁ মোৰ আইতাৰ ফেমিলি আছে ন তাত গহপুৰ যাওতে মানে তেতিয়াও মই চুইমিং শিকিছিলো তাতে মানে হেৰিত বোকা ঘাটত আইতাহতৰ ফেমিলি মেম্বাৰ্চ আছে তাতে সিহঁতৰ পোৱালি কেইটাই মানে চুইমিং শিকে আৰু তেতিয়া তে সৰুতেই মানে সিহঁতে চইমিং ক্লাছ গৈছিলে, তেতিয়াও মোক মানে লৈ গৈছিলে। আৰু সিহঁতে তেতিয়া মই একমাহ কৰিছো কিন্তুে দেই জুলাইত গৰম বন্ধ গৰম বন্ধত। মই কিন্তু অ' পাৰিছো অ' সেই সেইখিনি জানো মানে বেলেছ কেনেকে ৰখাব লাগে সেইখিন মই জানো আৰু মানে।
মই যে একুৱেই নাজানো, একোৱেই নাজানো।
মানে আচলতে আমি কি কৰি জান' পানীত নামাৰ লগে লগে যে পেনিক কৰি দিয়ে যে, কিছুমানে সেই পেনিক কৰিলে আমাৰ প্ৰেছাৰ বাঢ়ি যায় প্ৰেছাৰ বাঢ়াৰ লগে লগে মানে কি হয় মানুহজনী আমি চিংক হৈ যাওঁ ডুবি যাম কিন্তু আমি যদি পেনিক নাথাক বেনিং নকৰো আমি যদি কাম থাকো ধুনীয়াকে এনেকা। মানে নিজৰ পজিচনটো নিজে মিলাই পেলাই নিবা খালি হাত ভৰিটোহে চলাব লাগে আৰু। সেইটো কৰিলে মানে শুই যাবা আহি যায়।
অ' মই কেতিয়া থাকো তেনেকে পানী চানী গ'লে ভয় লাগে না আমাৰ নদীৰ পানী তোৰ ধ ধৰক এইবাৰ গৰু বিহুৰ সময়তো তোৰ পানী বহুত হৈছিল না। তাৰ পিছততিয়াও তো যাতে পানীটো মাজত মানে বহুত হৈছে। তাৰ পাছত ছবে মোক এৰি থৈ এৰি থ আগলৈ গুচি গ'ল হা মোৰতটোছ ভয় লাগি যে উপায় নাই হা মই এটা বস্তু হাতকেইটা এনেকে মেলিছোঁ আৰু হাত কেইটা মেলি- মেলি আগলে চাই- চাই গৈ আছো আৰু মানে হাত কেইটা মিলো যেতিয়া মানে হাত কেইটা মেলিলে ভয়তো আছে কিন্তু ভয়তো দেখুওৱা নাই হাতকেইটা মিল তোৰ দুইটা চলে অল বেলেঞ্চ হৈ যাব ন বস্তুবোৰ। মোৰ শিকিব লাগিব এইটো কাৰণে ভাবিছো মাহঁতকো গৈছো মই তেজপুৰ গলে এনেকে শিকিম গৈ বুলি। ইয়াৰতো কেপ আছে -কেপ আছে। তোৰ গ্লাছ আছে সিয়ে দি দিব মইতো কিনিব লগীয়া নহয় মই তাৰে উঠাই লো অলপ।
অ' সি শিকাইছিলে নেকি?
সি শিকায় তো সিয়ে শিকায়।
অ' সি শিকায় নেকি কাক শিকায়?
ছোৱালী বোৰক শিকাই।
সি কেনেকে পাইছে ইমান এই যে। বেলেগ মাথা লগাই। এইটো সিটোত বাপৰে।
সি মানে আগতে শিকিছিলে। তাৰ পিছত শিকি থাকা কাম তাৰ মানে তাৰাছত মানে সি এই তাৰ পিছত তাৰ মানে সেইটো মানে ভাল দেখিলে শিকিলে ন' তাৰপাছত সেইটো কাৰণে তাক যোৱা বছৰৰ পৰা তাক শিকা পেললে মাতেটো তাৰপাছত আকৌ মাজতে এই দিছিলে সেই এপ্ৰিল মে' টো আকৌ এই জুনৰ পৰা আকৌ জুনৰ পৰা আকৌ ষ্টাৰ্ট কৰিছে। তহত মানে সি আগতে পাৰ্চনেলি শিকাই আছিলে মানে আৰু এনেকে পুলত আৰু এতিয়া আকৌ আপুনি আকৌ তাত গৈছেগৈ।
কিমান মান দি আছে আকৌ এনেকে শিকালে।
এ গম নাপাও দেই জানো তোৰ চাগে পাঁচ মান দিয়ে নেকি। সেইটোতো চাইট ইনকামহে আৰু তাৰ নিজৰো সটো মানে ফূৰ্তি নিছে নাই হয়
অ সেইটোয়ে আৰু মেইন যিমানে যি হওক পাপ পোৱাাতোৱে ৰাও যানা মানে এটকা প অ ফিজিক ফিজিকটো ঠিক হৈ থাকিব আৰু তোৰ এটকা পা দুটকা পা নিজৰ ইনকাম গতিকে সেইটোয়ে আৰু ভাল হয় আৰু
উমিক মখৰ সেইকাৰণে ভালে হ'ব মোক মাক মায়ে কৈ আছে তই আননিয় কৰিব তাকে কৈছে
কৰা মানুহ মোৰ যেনাো অনা নিয়া কৰা মানুহ আছে না মোৰ কিবা বেলেগ ফালৰ সুবিধা আছে মানে পাপাও নাথাকে দিনটো মোৰ যে ইমান মই যিকোনো ক্ষেত্ৰতে হওঁক আগতে মোৰ তেনেকে টিউচনৰ টাইমতো নহয়। ধাই ধাই মোৰ স্কুল ছুটী হয় টু থাৰ্টিত টু থাৰ্টি ফাইভত ছুটী হয় মই টু থাৰ্টি ফাইভৰ পৰা মোৰ তিনিটা বাজিত মই টিউচন থাকে। তিনটাৰ পাছত মই এই বিহুৰি একে ভিতৰত একদম চিনি পাওঁ নে নাপাওঁ নাজানো। সটোলৰ ভিতৰে দি সোমাই যাব লাগে। সেই কিমান তুৰ মানে ধৰ একে খোজকাাঢ়ি খোজকাঢ়ি যাব লাগে। ভাব কেইটা লৰালৰিকৈ ভাত কেইটা খাবওঁ শান্তি নিদিয়ে মোক
এ কিন্তু কষ্ট হয় দে মই টেনত পাইিছো সেইকাৰণে মইতো টুৱেল্ভত টিউচনে মানে তেনে ধৰ কি মোৰ ৰাতিপুৱা টিউশচন থাকে হা। তাৰ পিছত আহি পেলাই আকৌ আবেলিও টিউশচন থাকে। মান তোৰ তিনদিন তিদিন যোনদিনাখুনে মানে এদিন এদিন ৰ থাৰছডে দিনাখন দুইতটা টিউশচন ৰাতিপুৱা পৰে আৰু আবেলিতো পৰে হা তাইৰ তাছতে যে মই যটো ৰাতিপুৱা টিউশচনটো ৰাতিপুৱাতো জল্দি উঠি যাব লাগিব ন উঠি পেলাই যে আকৌ স্কুল কৰি আহি পেলাই যে মই মানে সেইটো টিউচনত মান যাব যে পাৰো নাই নোৱাৰো মানে ঠিকে নাই কেনেকুৱা গা কেনেকৈ টানিব নোৱাৰা হৈ যায় না আৰু ঠাণ্ডা দিনতটো টানিব পাৰে গৰম দিন তোৰ যে আমাৰ বডীতটো ইমান টানিব নোৱাৰে
নোৱাৰে নোৱাৰে বহুত কষ্ট হয়। মোৰো বহুত কষ্ট হৈছে। মই টো সেই কাৰণে টোৱেলভত মই ভাব না তই টো আৰ্টছ ত লৈ পেলাই মই টো চাইন্স ত লৈ ও তিউতছন লোৱা নাই। টিউচন চিউচন একো নোলোৱা নেমেলাকো কৰিছো কাৰণ জানোৱ এই টিউশচন হলে একদম। মেজমেন কৰিব নোৱাৰো কাৰণ আমি মই স্কুলৰ পৰা ঘৰ পাওঁতেই মোৰ পাঁচটা চাৰিটা পাঁচটা বাজিে কাৰণ মোৰ কলেজ দূৰত আছে না ডাইমেনচনে ভিতৰ পৰুৱাত আছে মইহে তাপ পা তিনটা বাজি ছুটি মই ঘৰ পাওঁ মানে চাৰিটাতো বাজি বৈ চাৰিটা চাৰে চাৰিটা মান বাজি যায় আৰু এতিয়া সি চাৰেটা চাৰে চাৰিটা পিছত মই আকৌ টাউনত আকৌ টাউনত গৈ পেলাই টিউচন কৰি আকৌ ঘৰলে আহিবলৈ কাৰ টিউচন বিলাকতো ওচৰত নাই চব টাউনত আছে না ত' সেই ম বলো ই ভাবি চিন্তি চালো আৰু মই বুলি নাই নাই ইমান একে দুই তিনি ঘন্টা মই টিউচনত গৈ ৱেষ্ট কৰাতকৈ তাতছে ভালে সেই দুই তিনি ঘন্টা শুই মই ৰাতি ধুনিয়া কৈ দেৰি।
উম এ গা বেয়া হৈ যায় এইবোৰ কৰ লে
উম গা বেয়া হৈ যাব।
আমাৰ আগত তোৰ কি হয় সন্মুখৰ মানুহ ঘৰৰ আমি সন্মুখৰ মানুহ ঘৰ মানুহ। মানে গিৰিয়েটো কিবা ম মদ খাই আৰু কিবা কৰে যে সেইটো কাৰণে গিৰিয়েকে পঢ়াবলৈ ইংলিছ মোৰ ইংলিছৰ টিউচন মোৰ কিয় লাগে কিয় নোহা সেইটো গিৰেকে মদ খাই যায় সেইকাৰে মাতি ফেল মই ই ভ আগৰ ঘৰত ওচৰত থাকো আহি পেলাই আকৌ ইংলিছ টিউচনৰ কাৰণে আকৌ আহা -আহা নহ'লে এই ওলাই যাব সি ওলাই যাব, আৰে তোৰ গিৰিয়ে ওলাই যায় মদ খাই যে কি কথা মান বেয়া পাব বোলে কেইদিনমান গ'ল তাৰপছত মই নোযোৱা হ'লো জা জ জি কৰি কৰি থাকক গৈ
অ ন তোৰ লগত কথা ভাই তোৰ তোৰ মতাই মদ খাই তই নিজে ঠিক কৰিব লাগিব ন এইটো তোৰ লগত কি কথা ভাই তোৰ নিজৰ এটা। নিশ্চয় আছে তই নিজৰ পঢ়াত ত নিজে চাব লাগ যিহেত আমি ইংলছ মিডিয়ামৰ পৰা পাছ কৰিছো আমা ইংলছটো টিউচন নহলেও চলি যায়।
অহ
কোনো ডৰকাৰ
আৰু সেইটো যিহে পঢ়াইছে কৈছো না যোনটো মানে, যোনটো ৱৰ্ডটো বুজাব লাগে সেইটো নুবুজা নে, কিছুমান ৱৰ্ড আমি যিমান হলে এটা মিনিং বুজি নাপা পামেই না, আৰু আজিকালি, আৰু আজিকালি কেনেকুৱা কেনেকুৱা নিউজত ওলাইছে ন। তাত মানে সেইবোৰ মানে বুকত নাই। তেওঁ কিছুমান ত পয়টিক দেখাইছিলো, কিছুমানটো বুজি নাপা ন, পয়টিক পয়েমৰ কিছুমান বুজি নাই, চেপ্তাৰ বোৰতো বুজি পাৱেই পয়ামৰহে বুজি নাপাওঁ, তাৰ পিছত সেয়া বুজাব লাগা ব বুলিলে এইটো এনে যে আম যোনখিনি বুজি পাওঁ সে মই ভাবো হা যোনখিনি বুজি পাওঁ সেয়াকে বুজাই পেলাই লাভটোনো কি?
সেইটোটো লাভটো নো কি যোনটো বুজি পাইছো সেইখিনি বুজাই আছে, যোনটো বুজি নাই পোৱা সেইখিনি তই নিজে বুজুৱাব পৰা নাই।
আকৌ কি ক আকৌ চেপ্তাৰ টো পঢ়িব লাগে। পঢ়িয়ে চেপটাৰটো পঢ়াচোন, অ সেইটো বুজি পালাই ন মই সৰু পোৱালীনেকি তেনেকাকে বুজিবলে।
একজেকলি ভাই সৰু পোৱালিতো নহয় চেপ্তাৰ পঢ়িবলৈ তিয়া আমাকতো পয়েম চয়েম পঢ়া কৰা সেইবিলাক নাই আৰু। এতিয়া খালি বুজি পেলাই লিখি আৰু পঢ় আৰু
অ।
তাকে, চেবাত যে ভগৱান, চেৱাত কিমান লিখিব লাগে এ মই যে চিবিএছ ছি পৰা ছেবালে শিফট হলো নহ ত মানে মোৰতো টোতেলি ফৰমেতটো চেনজ হৈ গ'ল, বিকজ আমাৰ চি বি এছ ছিত মানে কিহতো কন চেপচুৱেল হয়, যিমান ধৰ ধুনীয়াকে লিখিছ ত তেনেকেতো মাৰ্কচ দিব, এইটো মে যাতে কিমান পেজ লি লিখিছ, তই কিমান মিনিংফুল লিখিছ হেইটো তো চাব, ত মিনিং আছে নে নাই, যি সুধিছে তা সেইটো লিখিছ নে নাই কিন্তু চেবাত তেনেকুৱা নহয় চেবাত তই দৰকাৰ হলে যি সুধিছে সেইটো মিনিং নিলিখিয়ে দৰকাৰ হলে কিন্তু তই পেচ কিমান ফিল কৰিছ তই যদি থ্ৰী মাৰ্ক্স ত জান ছেবাত থ্ৰী মাৰ্ক্সৰ কাৰণে ৱান পেইজৰ অভাৰ লিখিব লাগিব, মানে মানে ৱান পেইজ বেছিকে অ এ ডেৰ পেজ ডেৰ পেজ মান লিখিব লাগিব মানে থ্ৰী মাৰ্কৰ কাৰণে ভাব। অ একজেকলি ভাই, মোৰটো সেইকাৰণে মোৰ পাৰ্চেন্টেজ কমি গ'ল বিকজ মইতো নাজানিছিলো ন যে এনেকুৱাও হয় বুলি পিছতহে মই পেপাৰ দি আঁহা পিছত মই গম পাইছো, যেতিয়া ভাই যেতিয়া মোৰ মাৰ্ক্স ইমান কম গৈছে কাৰন মোৰ হান্দ্ৰেড হান্দ্ৰেড মাৰ্ক্সো কৰি আহিছো অলটাৰনেটিভ ইংলিছ আৰু ইংলিছত। আৰু মই ইমানেই মানে অল্টাৰ্নেটিভ ইংলিছ ইংলিছত পাৰো, তাত মই একো গ্ৰামাৰ ভুল নহয়, উম উম মানে হেৰি আগৰ পৰা চোকা ত সেইকাৰণেই মাৰ্ক্স ন কমে মোক না টেষ্টত কমিছে না কিবা পৰীক্ষাত কমিছে, মোক কোনো এটা বৰ্ড পৰীক্ষাত কমা নাছিল।
বাৰু
সেইটোয়ে উপায় নাই আৰু মেইন কেচ কি হয় তহঁতে মাৰ্ক্স নাই দিয়া নাই দিয়া নলেজ টোতো লৈ যাব পৰা নাই না নলেজ তোতো আছেই গতিকে বাদ দে আৰু মাৰ্ক্সৰ লগত এনেও মেটাৰ নকৰে। কিছুমান বহুত চুকা পোৱালীৰ একো নলেজ নাথাকে আকৌ কিছুমান গাধ পোৱালিৰো বহুত নলেজ থাকে
সেইটোৱে ঠিক আছে হ'ব দে
উম উম ঠিকে আছে দে দে হ'ব উম